হেল্ল' নমস্কাৰ
নমস্কাৰা দাদা।
কি খবৰ খা খবৰ আৰু ভাল বোৰ মাজত। চলি আছো দিয়ক গৰমৰ মাজেৰে
খবৰ খাতি নোহোৱা হ'ল আপোনাৰ পাহৰিয়ে গ'ল নেকি মোক।
নাই নাই খেতি বাতি এইফালে কাম কৰি আছচোন অলপ ব্যস্তাৰ মাজে চলি আছো।
আহ কি খেতি কৰিছে।
এয়া মই আপোনাৰ এয়া তিয়হা খেতি কৰিছো ভেন্দি খেতি কৰিছো।
অ', অ', ঠিকেই আছে দিয়ক।
আপোনাৰ খবৰটো কওকচোন এতিয়া।
আপোনাক বুজিছে একদম মানে। কি হৈছে পেটত মানে আপোনাৰ হেৰি হৈছে এয়া পেটত। আপোনাৰ বুজিছেনে পেটত মানে আপোনাৰ কি হৈছে মোৰ মানে অলপ মানে পেটটো বিষাই থাকে তাতে আজি মানে। চিকিৎসকৰ ওচৰত গৈ পেলাই অলপ মানে দেখা দেখি কৰিলোঁ। চিকিৎসকে কৈছে আপুনি একো চিন্তা নাই্ আপোনাৰ মানে পেটত মানে অকমান কিবা ইনফেকচন নে কি হোৱা বুলি কৈছে তেওঁলোকে। দিলে সেয়া খালো এতিয়া এতিয়াতমান চাওক এটা। কাম কৰা মানুহ আমি যিটি কাম কৰি থাকিব লাগে, তেতিয়া মানে আপোনাৰ কি হৈছে আমি আচলতে কি খেতি বাতি কৰা মানুহ ন আমি গাঁৱৰ মানহ এতিয়া আমি মানে ঘৰত বহি থাকিব নোৱাৰো আমি কিবা এটা কাম কৰিলেহে আমাৰ মানে ভাল লাগি থাকে। সেই তাৰ ফলত আপোনাৰ কি হৈছে আমাৰ শৰীৰটোৱে। আপোনাৰ মানে ভাল এটা মানে শক্তি লাভ কৰে ন। এতিয়া কাম কাম চাম আপোনাৰ যেতিয়া কৰিব পৰা নাই ন মানে এতিয়া কি হৈছে শৰীৰটোৱে মানে বহুত অশান্তি লাগি আছে। তাকে ভাবিছো কালিৰ পৰা যাম পথাৰত নামিম আৰু বুজিছে। বেমাৰতো আজি আছে কালি নাই হৈ থাকে। সেই টো আপোনাৰ মানে আমাৰ টো আমাৰ ধান আপানাৰ কঠিয়া পেলোৱা সময় হৈছে ন এতিয়া যেনেকে নহওঁক মানে। কালিলৈ অহা কালিলে এ ৰোৱনী মাতিছো ৰোৱনী আপোনাৰ ছয়জনী আপোনাৰ ৱনী মাতিছো আহ, হব চাৰি পাঁচ এ ক'পা মানে আমাৰ এয়া গাঁৱৰে আছে মানুহ। ওচৰৰে ওচৰৰে আৰু।
আপোনাৰ হোৱা পাছত মোকো অলপ- আপোনাৰ হোৱা পাছত মোকো অলপ যোগাযোগৰ অলপ কৰি দিবচোন।
অ', কেইবিঘা মাটি কেইবিঘা মাটি কৰিছে আপুনি?
আৰু অলপ লাগিব হয় মই মানে ছয়জনী বিচাৰিলো আৰু লাগে ছয়জনী।
হয়, হয়, হেৰি কৰিব এই হ'ব মই আপোনাৰ মোক কামটো আপোনাৰ তিনিদিন মান লাগিব বুলি কৈছে দেই তেওঁলোকে। তি-তিনিদিন হোৱাৰ পিছত তেতিয়া মই আপোনালোক তাত পঠিয়াই দিম, মানে কি হৈছে এই ৰোৱনী কেইজনী আপোনাৰ কামটো আপোনাৰ বৰ ভাল দেই তেওঁলোকে মানে আপোনাৰ কি কৰে অকমানো বহি নাথাকে তেওঁলোকক খালি আপুনি তেওঁলোকে কিন্তু খুব তামোল পাণ খায় দেই, আ আচলতে ৰণীবিলাকে তামোল পাণ খায়েই বাৰু তেওঁলোকে আচলতে পাণখন আমাৰ অসমৰ অসমীয়াৰ যিহেতু তে এখন চাৰে হেৰি স্বাভিমান হয় আৰু। এতিয়া পাণ তামোল খাই পেলাই কিন্তু তেওঁলোকক মানে আপুনি যোগাযোগ যোগান ধৰি থাকিব লাগিব আৰু। খাদ্যবোৰ তেওঁলোকে কিন্তু ৰৈ নাথাকে আপোনাৰ এবিঘা মাত তি তেওঁলোকে এবেলাত আপোনাৰ এ বিঘা মাটি আপোনাৰ ৰুই দিব তেনেকুৱাকে কাম কৰে তেওঁলোকে। আপোনাৰ দুদিনত আপোনাৰ দুই বিঘা মাটি তেওঁলোকে কৰি দিয়ে দেই। অ', সেইবাবে আপুনি এটা কাম কৰিব অহ। বেলেগ মানুহ আপুনি নাচাব মই তেওঁলোকক কৈ থৈ দিম কিন্তু দেই আপুনি ঘৰ -ঘৰকে বোলে বেলেগ মানুহ চালে সেইটো ন কৰিব কাৰণ তেওঁলোকেও বেলেগত কাম এৰি পেলাই আপোনাৰ তাত কৰিবলৈ যাব ন' আপুনি যদি বেলেগ আকৌ লগাই দিয়ে তেতিয়া মানে তেওঁলোকে লোকচানৰ সন্মুখীন হ'লে মানে মোকে মানে অকণমান মানে বেয়া পোৱা নিচিনাই হ'ব দিয়কচোন যাৰ আমাৰ ঘৰ কাষৰে মানুহ ন'। আপুনি এটা কাম কৰিব তেওঁলোকক মই -মই কৈ দিম নে নাই আপুনি ফোন মাৰিব ফোন মাৰি কব? অ, নম্বৰটো দিম নেকি?
নাই-নাই আপুনি
মই কৈ দিম ন' মই ক'লে হ'ব বাৰু মই যি কৰোঁ তেওঁলোকে বাৰু মানেই।
হয়, হয়, হয়। আপুনি অলপমান কষ্ট কৰি জনাই দিলে হ'ল আৰু তাৰপিছতে আৰু মই কামটো বাৰু কৰি লম।
হয়, হয়, তাকে মানে আজি কি হৈছে আপোনাৰ চৰকাৰী ফালৰ পৰা।
হয়।
এয়া আপোনাৰ তিয়হৰ গুটি তাৰপিছত আপোনাৰ পানীলাও আপোনাৰ ভেন্দি তাৰ পিছত আপোনাৰ আহিছে উম, বিভিন্ন ধৰ শস্যৰ মানে আপোনাৰ আ বীজ আহিছে দেই অ, এতিয়া মানে অমান আ সাৰ পাতিও আহিছে কেঁচু সাৰটো আপুনি জানেই কেঁচু সাৰটো কেনেকে প্ৰ কিদৰে প্ৰস্তুত কৰা হয়।
সেইটো বহুত ভাল বস্তু দেই।
হয়-হয় কেঁচু সাৰটো মানে আপোনাৰ মানে কি হৈছে আপোনাৰ এই তাত কোনো আপোনাৰ ৰাসায়নিক পদ্ধতি নহয় ন' এইটো আপোনাৰ সম্পূৰ্ণ জৈৱিক ন'। তাত আপোনাৰ মানে কি হয় শস্যৰ আপোনাৰ মানে লাগনটো আপোনাৰ ভাল হয়। মই যোৱাবাৰ আপোনাৰ কৰিছোঁ বিছ বিঘা মাটিত আপোনাৰ হেৰি কৰিছিলো দেই আপোনাৰ বিছ বিঘা নহয় ক্ষমা কৰিব দছ বিঘা মাটিত মই শস্য কৰিছো।
হয়।
তাৰ সম্পূৰ্ণ মানে আপোনাৰ শস্য আপোনাৰ ইমান লাগন হৈছে উম এতিয়া মানে কি হৈছে এয়া সেইবোৰ মানে বিক্ৰী কৰিয়ে মই মানে আপোনাৰ গোটেই বছৰটো মই এতিয়া এয়া মোৰ ল'ৰাটোক মানে মই এতিয়া মানে কি হৈছে সি মানে আপোনাৰ অভিযান মহাবিদ্যালয়ত পঢ়িম বুলি কৈছে, হয়, হয়, তেওঁ মানে ইলেক্ট্ৰিকে ইলেক্ট্ৰিকত তেওঁলোকে মানে তেওঁ মানে অলপ চান্স পাইছে যে মানে পাইছে নামটো আহিছে পঢ়ক ন' নপঢ়িলেতো, হা? আপোনাৰ অসম-অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাইছে।
অ', হয় নেকি?
আপোনাৰ, ক'ব গ'লে দিছপুৰত যে আছে।
হয়, হয়, অতি ভাল খবৰ দিয়ক, ভাল লাগিল শুনি দিয়ক। আপোনালোকৰ গাঁৱত বোলে খবৰ এটা পাইছো বুজিছে
হয় কওকচোন
আৰু লগতে সেই এখন বাতৰি কাকতখন উলিয়াইছো দেখিছো কি আপোনাৰ গাঁওখনৰ নাম কিবা বোলে আপোনাৰ গছ এজোপা আছিলে আঁহত গছ এজোপা
হয়
এশ বছৰ বোলে পাৰ হৈছিলে বোলে
হয়-হয়-হয়-হয়-হয়-হয় কি হৈছে জানে মানে এইটো আপোনাৰ বহুত ডাঙৰ কথা কি হৈছে মানে আপোনাৰ গছজোপা মানে কি হৈছে যে আমাৰ মানে পথাৰৰ মাজতে মানে এজোপা মানে সেই গছজোপা আছিলে দেই। গছজোপা আপোনাৰ কি হয় আমি বিহু কাজ বিহু চিহু আপোনাৰ তাতে আপোনাৰ বিভিন্ন ধৰণৰ খেল- ধেমালি আমি বিহু দি বিহু সময়ত মানে আমি বহাগত মানে আমি মানে গছডালৰ মানে এ কাষতে মানে আমি মানে মানে তাত মানে বিহু উদযাপন কৰো দেই, আমাৰ সাতখন আঠ কেইখনমান গাওঁ লগ লাগি মানে আমি মানে সেই বিহু উদযাপন মানে কৰো আৰু এতিয়া কি হৈছে যোৱা কালি আপোনাৰ কি হৈছে গছডাল মানে আপোনাৰ ৰাস্তা বনাম বুলি কৈ আপোনাৰ গছডাল মানে কাটি থৈ গুচি গ'ল নহয়। এতিয়া আমাৰ গাঁৱৰ গাঁৱৰ আপোনাৰ জ্যেষ্ঠ যি সকলে আপোনাৰ আৰু গাঁৱৰ-গাঁৱৰ আমাৰ সাত-সাত গাঁৱ লগ লাগি আমি সকলোৱে মানে ইয়াত মানে আমি মানে কি কৰিৈছো আমি প্ৰতিবাদী এটা, প্ৰতিবাদী সমদল এটা আমি মানে সুধিছোঁ।
অতি সুন্দৰ অতি সুন্দৰ ভাল পদক্ষেপ লৈছে দিয়ক।
হয় সুন্দৰ মানে কি আপোনাৰ এতিয়া গছডালো কাটা গ'ল আমিতো সেই গছডাল এতিয়া পুনৰ ঘূৰাই নেপাওঁ হয়।
সেইটোৱে কথা
কি কিন্তু মানে আমি এনেকুৱা এটা মানে সজাগতা হয় এনেকুৱা এটা মানে আমি সজাগতা কৰিব বিচাৰিছোঁ যাতে সেই গছডাল যাতে তে আমি যাতে আকৌ যাতে তেনেকুৱা গছ আমাৰ অসমতো আমাৰ বহুত আছে ন' আৰু যাতে তেনেকুৱা যাতে আৰু যাতে ন কৰে যে আমাৰ যি আধুনিকত্ব আমাৰ যি আমাৰ, পুৰণি আমাৰ গছবোৰ সেইবোৰ গছ আচলতে হত্যা নকৰি আচলতে হত্যা বুলি ক'ব লাগিব দিয়কচোন গছটোন সেয়া জীৱই থাকে দিয়কচোন হয় নে নহয়
হয় হয় খবৰটো শুনি বহুত ভাল বেয়া লাগিলে বুজিছে খবৰটো শুনি বহুত বেয়া লাগিলে আপোনাৰ আৰু ফোন মাৰিম বুলি ভাবিছিলো কিন্তু আপুনি মানে মই অলপ ব্যস্ত হৈ আছিলো বুজিছে, সেইকাৰণে আপোনালৈ নামাৰিলোঁ।
হয়, হয়, এতিয়া মানে কি হৈছে গছৰ এতিয়া গছডালত মানে কি হৈছে আপোনাৰ আহ কটাৰ পিছত আপোনাৰ কি হৈছে আপোনাৰ বিভিন্ন ধৰণৰ আমাৰ মানে গাঁৱলৈ মানে পৰিভূমি চৰাইবোৰ আহে গছৰ তলতে গছডালৰ তলত আশ্ৰয় লয় গছৰ ডালত বহে আমি মানুহবোৰ আমি মানে কি কৰোঁ আমি পুৱা ভাগত যেতিয়া গৰুলৈ যাওঁ আহোতে মানে কি হয় ভাগৰ লাগে ৰ'দ দিয়ে ত' পথাৰৰ মাজতে আমি সকলোৱে মানে গাঁৱৰ ডেকা বুঢ়াই মিলি আমি মানে বহো বহিলৈ আমি বিভিন্ন ধৰণৰ বিহু গীত আপোনাৰ হুচৰি আমি সকলোৱে মানে তাত মানে সকলোৱে মানে একতাৰে আমি মানে পৰিবেশন কৰো।
হয়।
এতিয়া আমি কি আমাৰ এ বাঁহী লৈ যায় আমাৰ এজন আছে বাহীবাদক এইজন আছে গাঁৱৰে তেওঁ গৰু লৈ যায়। তেওঁ গা গৰু লৈ যোৱাৰ সময়ত তেওঁলোক তেওঁ কি কৰে বাঁহী লৈ যায় বাঁহী বজাই আমি সকলোৱে মনোৰন মনোৰঞ্জন আমি মানে লাভ কৰো আমি সকলোৱে মনোযোগেৰে আমি বাহীৰ আপোনাৰ শব্দটো আমি মানে শুনো শুনো আমি সকলোৱে আমি বিভিন্ন আপুনি মানে উম নাচ নাটিকা আমাৰ মানে ভৰি পৰে গৰু আমি মানে কেতিয়া পাৰ হৈ যায় আমি সকলোৱে কোনো মানে আমি মানে ধৰিবই নোৱাৰো বুজিছে।
অ' হয় হয় হয়। সেইটে আৰু এইটো এটা - এটা - এটা ভাল এটা হেৰি আছিলে দিয়ক। টো এতিয়া মন মোৰ কৰা ঠাই আছিলে আৰু সেইটো নাইকিয়া কৰি এতিয়া পাবটো সকলোৱতো দুখ লাগিছে দক এতিয়া কি কৰিব এতিয়া আৰু এতিয়াতো আমি সৰুহে মানুহ হয় জানো নহয় জানো এতিয়া আমি ক'লে জানো এতিয়া সকলো নহয়তো ন। সেইটো যে কি কৰিব এইটো এতিয়া ভগৱানৰ ওপৰত এৰি দিয়ক আৰু।
হয়, হয় সেয়াই সেয়াই এতিয়া মানে কি হৈছে আপোনাৰ গছডাল আপোনাৰ কটাৰ ফলত এতিয়া আমাৰ কি হৈছে চাৰিওপাশৰ পৰিৱেশতটো আপোনাৰ বিনষ্ট হৈছে আপোনাৰ কি হৈছে। আপোনাৰ গৰমৰ প্ৰকোপটো এতিয়া বৃদ্ধি হোৱা এতিয়া চাওক আমি সকলোৱে গৈ পেলে গৰম লাগিলে আমি গছৰ তলতে আমি আশ্ৰয় লওঁ। এতিয়াতোন সেই পৰিৱেশটো আমি নাপাও ন হয়, হয় হয়, হয় হয়। এতিয়া মানে কি বহুত ধ বহুত ধৰণৰ আপোনাৰ মানে বিপদৰ সন্মুখীন হৈছো এতিয়া তাকে মানে এতিয়া ভাবি পেলাই মানে হেৰি পোৱা নাই বুজিছে নে কি কৰো কি নকৰো এতিয়া মানে কি হৈছে চাওক ইমান গছ এডাল তেওঁলোকে মানে যি হত্যা কৰিলে ন ইমান পুৰণি গছডাল এ সেইডাল গছ আপুনি এশ ডেৰশ বছৰ পুৰণি গছডাল আপুনি নতুনকে আপুনি এডাল হয়- হয় ডেৰশ বছৰ। ডেৰশ বছৰতকে অধিক হলেও কম নহয় মানে আমাৰ আজো ককাৰ দিনৰে।
হয়।
এতিয়া চাও সেই গছডাল যে ক কাটিলে এতিয়া আমি সেই গছডালো আমি মূল্যত আমি কেতিয়াও ঘূৰাই নাপাও নে আমি তেনেকুৱা নিচিনা গছ এডাল আমি নে ডেৰ দুই বছৰত আমি এনে তেনেকুৱা নিচিনা গছনি জানো আমি পুনৰ জীৱিত কৰিব পাৰিম নোৱাৰো আমাক আৰু দেৰ দুই বছৰ এ আমাৰও বহুত সময় লাগিব আমাক, হয়নে নহয় ডেৰশ বছৰ মান পুৰণি আমাৰ গছডাল যে কাটিলে আমাক আৰু সেই সেনেকুৱা গছডাল আমাৰ জিবি ত কৰিব কাৰণে আমাক আৰু দেৰ বছৰ প দেৰশ বছৰ লাগিব হয়।
অ লাগিব।
অ এতিয়া মানে কি হৈছে আপোনাৰ